হেল্ল', হেল্ল' অ মই আপোনাৰ লগত তাৰ মানে ক'ৰবাত ফুৰিব যোৱাৰ কাৰণে আপুনি কিবা জানিব বিচাৰিছে নেকি?
অ অ জানিছো।
মানে আপুনি এনে ক'ত ক'ত ঘূৰিব যাই পাইছে অসমৰ ভিত ভিতৰত?
অসমৰ ভিতৰত যাই পাইছো আৰু গুৱাহাটী শ্বিলং নাগালেণ্ড।
ঠিক আছে। অ আপুনি এনে কেনে লাগিছে অসমখন?
ভালে লাগিছে আমাৰ অসম কিয় বেয়া লাগিব।
ঠিকে আছে বাৰু।
অ'।
আপুনি আৰু কিবা এনেই কিবাৰ কাৰণে জানিব বিচাৰিছে নেকি? মানে এইটো ঘুৰা ফুৰাৰ বিষয়ে কিবা।
উম ঘূৰা-ফুৰা বিষয়ে জানিব বিচাৰিছো টো কওকচোন বাৰু।
আ আপুনি এনে। কিমান দিন আগত মানে ধৰক কিবা গুৱাহাটী বা শ্বিলং যাই পাইছিল?
অ। গুৱাহাটীত যাই পাইছোঁ মোটামুটি তিনি চাৰি মাহ মান আগতে একবাৰ গুৱাহাটীত যায় পাইছোঁ।
আৰু শ্বিলং।
আৰু শ্বিলং উ এক বছৰ। আগতে যায় পাইছোঁ একবছৰ দুই বছৰে হ'ল।
ঠিকে এইবাৰ ছামাৰ ভেকেশ্যনত মানে ক'ত যোৱাৰ প্লেন আছে?
অত যংগ এইবাৰ চাম আৰু।
এইবাৰ আপুনি না। নলবা লাম লামডিং যোৱাৰ প্লেনটো ভাবি চাওঁক।
অ। কিয় পইচা পাতি দিব নেকি?।
পইচা বুলি নহয় আপোনাৰ পেকেজ হিচাপে আপুনি যাব পাৰে।
পইচা পাতি দিলে বেছি যাব পাৰি পইচাও চৰ্ট হৈ আছে নহয়। ইমান লং ৰাস্তা যোৱাৰ কাৰণে।
পইচাটোতো অলপ লাগিব বাৰু।
উম। হয় নেকি? আপুনি কি ইনফৰৰ্মেশ্যনো কৰি আছে নেকি কাই ক'ত যায় বোলে?
মানে এইটো সুধিব লাগে আৰু মানে অসমৰ কোন কোন জাগাত যাই পাইছে? কেনে ধৰণৰ পাইছে মানে ঘূৰি ফুৰি?
অ। হয় নেকি ঠিকে আছে দ।
অ আৰু কিবা জানিব বিচাৰিছে নে?
উম বাৰু জানিব বিচাৰিলে কম আৰু।
দহ মিনিট হ'ব লাগিব।
অ। হয় নেকি তেনেহলে কি জানো বাৰু?
উ।
আপুনি বাছে ফুৰিব কতো নাযায় নেকি?
মইতো এইবাৰ কিবা যাম এইটো ডুবাই।
বাপ আহ। উম ফ্লেটত যাব ন কি?
অ ফ্লেটত যাম ইণ্টাৰনেশ্যনেল অ ট্ৰিপ কৰিম।
বাহ আপুনি অকলে যাব না আপোনাৰ পত্নীও যাব নেকি?
অঁ ফেমিলি আমি ফেমিলি যাম।
হয় নেকি? ঠিক আছে বাৰু। অ আপোনাৰ ঘৰ ক'ত এনে?
মইতো কিবা বৰমা।
হয় নেকি? ঠিক আছে দিয়ক। মোৰ বাক্সা ডিষ্ট্ৰিকট।
জাগাৰ নাম?
উম খবন খাতা।
ঠিকে আছে।
ভূটান চকীত আহি পাইছে নে পোৱা নাই?
ভূটান চকী যাই পাইছোঁ।
অ
আপোনালোকৰ ওচৰতে হয় না?
অ হয় আমাৰ ওচৰতে। আমাৰ পৰা বেছি দূৰ নহয় বৰ বেছি চাৰি পাঁচ কিলোমিটাৰ মান হ'ব আৰু ভূটান চকী।
আপোনি নামটো কি আছিল?
হ মোৰ নাম ভনিতা কলিতা।
অঁ ফেমিলীত কেইজন আছে মানুহ?
অঁ আমাৰ ফেমিলি পাঁচজন।
আৰু
মা হাজবেণ্ড আৰু ল'ৰা দুজন।
ঠিকে আছে।
অ আপুনি এতিয়া ক'ত আছে?
মই বৰ্তমান অফিচত আছোঁ।
অফিচত? আপুনি অফিচৰ কাম কৰে নেকি?
অফিচ মানে এনেকুৱাই আৰু ফোন কৰি সুধিব লাগে অসমত কেনে পালে ঠাইগিলাক।
অও। এইটো অফিছ কোন জাগাত আছে?
এইটো কিবা এ নলবাৰী।
নলবাৰীত আছে নেকি? কি অফিচটোৰ নাম আপুনি জানে না?
কাৰয়া অডিঅ' অডিঅ' লেংগুৱেজ।
অ হয় নেকি? ঠিক আছে। তে অফিচত যদি মানুহ লগা হয় ক'ব আমাৰো এজন ল'ৰা আছে।
ঠিক আছে বাৰু।
এনে কিমান পাই চেলাৰী?
এইটো চেলাৰী বুলি কথা নাই, এইটো ফোনৰ লগত মেটাৰ হয়।
ঠিকে আছে।
বাকী আপুনি অহা যোৱা কৰে না তাতে ৰুমত থাকে।
মই অহা যোৱা কৰি আছো বৰ্তমান।
উ আপোনাৰ ঘৰৰ পৰিয়াল।
মই ৱাইফ আৰু ল'ৰা এটা,
আৰু মা দেউতা,
অ হয় নেকি। ঠিকে আছে বাৰু
আপোনালোকৰ এনেই ঘৰ ঘৰবিলাক কেনেকুৱা।
আমাৰ ঘৰ কেনেকুৱা বুলি কওঁ, ছো আৰু এনেকে পানী নপৰাকে।
ঘৰত যান বাহন কেইখন আছে।
নাই যান বাহন বুলি বিশেষ নাই এখন, দুই চাৰকীয়া বাহন আছে বাৰু বিশেষ আৰু নাই।
বাইক নে স্কুটি,
স্কুটি,
ঠিক আছে।
ফাৰ্ষ্ট লৈছিলে নে ছেকেণ্ড,
ফাৰ্ষ্ট চে লৈছিলোঁ।
বাৰু আৰু বিশেষ এনে আপোনাৰ ঘৰটো যে চুবন কাটাৰ মেইন চকত নে অলপ ভিতৰত।
অ নাই আমাৰ চকতে, চুবন খাটাৰ মেলা যি হয় মেলাত আহি পাই চিনা পনাই।
মেলাত যাই পাইছোঁ।
ক সগুন ঘাটৰ মেলা যি হয়। তাৰে কাষতে।
আৰু ঘৰৰ এনে কি কৰে আপ আপুনি।
মই আৰু কি কৰিম গৃহিণী,
অঁ আপোনাৰ হাজবেণ্ড,
হোটেল মেনেজমেণ্ট,
বাকী ল'ৰা দুটা কিমান মান হৈছে বয়স।
অ ল'ৰা দুটা বয়স ডাঙৰ ল'ৰা, উম মোটামুটি ষোল্ল বছৰ আৰু সৰুটো এঘাৰ বছৰ। হয়।
ক্লাছ কিমানত আছে।
ডাঙটো ফাৰ্ষ্ট ইয়াৰত আৰু সৰুতটো উম ক্লাছ ফাইবত।
ঠিক আছে আপুনি কিমান মানলৈ যেন পঢ়া,
নাই মই বেছি পঢ়া নহয়। ফাইভ ছিক্সক লেকে পঢ়া আৰু
অ ঠিকে আছে।
আপুনি মোৰ নাম্বাৰটো কেনেকে পালে।
এইটো মানে লিষ্টত আহি যায় অনলাইনত।
হয় নেকি? অ। আপোনাৰ ওপৰত ছাগালো আছে নেকি এ আটা ভাৰী আছে দেখোন?
নাই মইতো বাহিৰত আহি কথা পাতি আছো না বাহিৰত আহ তো খা খাবা আহিছি চাবলৈ।
অ। হয়।
দিয়ক পাছে আজিৰ কাৰণে ৰাখিছোঁ।
অ ঠিক আছে বাৰু। অই, অই